টাইম কোৱা।
অ আছো ৰ'বা এনে আছো। তুমি?
ময়ো এনে বহি আছো দিয়া।
অ খালো, খালো। অলপ ভাত খাই উঠিলো অলপ আগতে।
অ মইও খালো বাৰু।
অ, অ। বতৰ এতিয়া ৰাতি বৰষুণ দিলে। এতিয়া অলপমান ৰ'দ ৰ'দ দিছে আৰু লাহে লাহে।
অ আমাৰ আমাৰ পিনেতো ৰাতিপুৱাৰ পৰা দিয়ে আছিল। এতিয়া অকনমান সময় দিয়া নাই বাৰু। অকনমান দেৰিকে আহিবই চা গে আৰু বৰষুণ।
অ, অ, অ, অ। আ পিনে অলপ মানে ৰ'দ দিছে আৰু এতিয়া।
অ হয়, হয়।
এতিয়া আজি অলপ ভাবিলো যিহেতু আমি অসমতে থাকো। অসমৰ বিষয়ে অলপ কথা পাতো বুলি ভাবিলো।
হয় ঠিক আছে কথা পাতিব পাৰিম কথা নাই।
অ অসম বুলি ক'লে টো বহুত খিনিয়ে ক'ব লগা ক'ব লগা উত্তৰ পূবৰ। অসমকটো যদি তুমি উত্তৰ পূব গোটেই যদি ধৰা যাব লাগে, অৰুণাচলতটো তুমি অসমৰ হৈয়ে যাব লাগিব। গুৱাহাটীতটো অসমৰ ম মানে কি আৰু উত্তৰ-পূবৰ গুৱাহাটীখিনি গুৱাহাটী হৈয়ে যাব লাগিব। মুখ্য দুৱাৰ বুলিও কয় উত্তৰ পূৰ্বাঞ্চলৰ। এয়া যদি অসমৰ এনে আমিতো কিতাপতো পঢ়িছিলো আগতে ধৰা অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আছিল।
হয়, হয়।
ইয়াতে ধৰা কিমান আ মঠ, মন্দিৰ এতিয়াতো মাত্ৰ কাম মাখ্যা মন্দিৰ গোটেই পৃথিৱীৰ বিখ্যাত অসমৰ কাৰণে, কামাখ্যা মন্দিৰ।
হয়।
ত বহুত খিনিয়ে আছে দিয়াচোন অসমৰ আহ ইয়াতে কিমান মানে কি আৰু অসমৰ আগতে গোটেই অসম নামেৰে জনা গৈছিল গোটেই উত্তৰ পূৰ্বাঞ্চলত। যেতিয়া স্বাধীনতাৰ আগত
হয়।
তেনে ৰজা-মহাৰজাৰ দিন আছিল। গোটেই মানে অসম নামেৰেই জনা গৈছিল।
হয়, হয়।
এতিয়াৰ পৰা ধৰা, কিমান ডাঙৰ -ডাঙৰ ৰজা ইয়াতে, মানে আহোম, আহোমসকলে শাসন কৰা ছশ বছৰ। আশংকা কৰিছিল কোচ ৰজা নৰনাৰায়ণ এনেকুৱা বহুত ডাঙৰ ডাঙৰ মানে লেখত ল'বলগীয়া ৰজা এ ৰজাবোৰ দেখিবলৈ পোৱা যায় আৰু
হয়, হয়, হয়।
মানে, অসম বুলি ক'লেতো, তোমাৰ ৰজা- মহাৰজা সকলতো আছিলে বাৰু। কাৰণ, সিহঁতৰ মানে, অসমখন সেনেকুৱাই। বা আমাৰ লাচিত বৰফুকন বোৰো আছে, বহুত, বহুত! মানে, কাহিনী আছে। আগৰ, আমাৰ অসমখন কেনেকৈ হ'ল, কি হ'ল? মানে, মোৰ হিচাপত মানে, অসম খনৰ কথা ক'বলৈ গ'লে, তোমাৰ বহুত বস্তুৱে আছে। ম মন্দিৰে হওঁক, নদীয়ে হওঁক, পাহাৰে হওঁক। বা এনেকুৱা, তুমি যেনেকৈ ক'লা যে, গুৱাহাটীখনতো ধৰিব লাগিব। শিক্ষা মন্দিৰ আছে। বহুত, বহুত, কিবা কিবিয়ে আছে, আমাৰ অসমখনত। মানে, আমি অসমখনত থাকি, মানে অসমখন আমি, নিজে জনাতো, বহুত দৰকাৰী বুলি ভাবোঁ। কাৰণ, অসমত থাকি যদি, আমি অসমৰ কথা নাজানো ন'! মানে, অসমখনত, আমি বহুত ঘূৰিব লাগে, আচলতে মানে, ঘূৰি মানে, আমাৰ অসমখনত বি, বিভিন্ন ধৰণৰ সংস্কৃতি আছে। মানে, বিভিন্ন ধৰণৰ মানুহ আছে, বিভিন্ন জেগা আছে, সকলোতে বেলেগ- বেলেগ
ধৰা, কিছুমান, কিছুমান জেগা, পাহাৰীয়া জেগা আছে, তাত গৈ পেলাই, আমি মানে, নতুন বস্তু কিছুমান শিকিব লাগে। সিহঁতে কেনেকৈ থাকে, কেনেকা, কেনেকৈ ঘৰ-চৰ তৈয়াৰ কৰে, কেনেকৈ মানে মানে, পিন্ধা -উৰা লগতে, কি, সিহঁতৰ ব্যৱহাৰ কেনেকুৱা মানে, ধৰা সকলো বস্তুখিনি আমি জানিলেই ভাল। মানে, সিহঁতৰ লগতে, আমাৰ, আমাৰ যিখিনি মানে, কালচাৰ আছে। আমাৰ সংস্কৃতি আছে, সেইখিনি আমি, আমি তই জানিলেওঁ বা, আমাৰ পৰা সিহঁতে জানিলে, এনেকুৱা বহুত মানে কথা মানে, পতা যায় আৰু। মানে, ধৰা এতিয়া, বৰষুণ বড়ো, বড়োসকলৰ কথাই কওঁ, বড়োসকলে যেনেকৈ, বিহুত বাগৰুম্বা মানে তাৰে মানে সেই হয়, হেৰিতো আমাৰ যেনেকৈ, বিহু। তাৰ বা, বাগৰুম্বাটো চলেতো। আমাৰতো, মূল বুলি ক'লে, অসমীয়াসকলৰ বিহুটোৱে মেইন। সিহঁতৰ বাগৰুম্বা থাকে, এনেকুৱা বাৰু এনে তেনেকুৱা ধৰণৰ মানে, কথাবোৰ আমি জানাতোঁ দৰকাৰ বা সিহঁতৰ পৰা, শিকাতোঁ দৰকাৰ। বিভিন্ন ধৰণৰ লোকসকলৰ তোমাৰ, কথা পাতি, এতিয়া সিহঁতৰ লগত মানে, থাকি বা সিহঁতে কি খাই ভাল পায়? সিহঁতৰ পিন্ধা -উৰাৰ লগতে তোমাৰ বহুত, বহুত, বহুতো কথা মানে, শিকিব পাৰি। বা তুমি যেনেকৈ ক'লা! কামাখ্যাৰ কথা, কামাখ্যাত তুমি চাগে গৈছাই? সৌ সিদিনাই মানে, মেলা, মেলা- মেলা হৈ গ'ল। কিন্তু, কিমান যে দূৰ- দূৰ দূৰ -দূৰণিৰ পৰা মানুহ বিলাক আহিছে। কিন্তু, আমাৰ প্ৰায়ভাগ, অসমীয়া মানুহে তাত নাযায়। আৰু মই দেখিছোঁ! যিহেতু, মই নি, নিজেও গৈছোঁ। মানে, এইবিলাক যাব লাগে। তাত মানে, আমাৰ মানে, তেতিয়া গম পোৱা যায় আচলতে। মানে, তাত কেনেকুৱা কি মানে, যেতিয়া তুমি চকুৰে দেখিবা ন'! বা নিজে অনুভৱ কৰিবা! তেতিয়া, তোমাৰ মানে, নিজৰে এটা অনুভৱ হ'ব! যে, অসমতো এনেকুৱা আছে। বা এনেকুৱা চলে। এনেকুৱা মানে ব্যৱহাৰ, এনেকুৱা মানে, পৰিস্থিতিৰ লগত থাকিব লাগিব। অসমতে বহুতখিনি কথা শিকিব পাৰিম। হয়! তুমি এনে, অস অসমৰ সংস্কৃতিৰ বিষয়ে বা ল লোকসকলৰ বিষয়ে কিবা ক'ব পাৰিবা?
অসমৰ অসমতো সংস্কৃতিতটো বহুত মানে কি আৰু দেষত ল'বলগীয়া আচ অসমৰ মাজুলী অসমত জো মাজুলী আছে, বিত বিহৎ নদীদ্বীপ বুলি কোৱা যায়, তাতে স প্ৰ সংস্কৃতি কিন্তু শংকৰদেৱ শংকৰদেৱ, মাধৱদেৱে স্থাপন কৰিছিল। সেইবিলাক মানে, সত্ৰিয়া সং বিদেশতো মানে ধৰা, বিদেশতো বহুত খিনিয়ে মানে, মানে উন্নতি লাভ কৰিছে আৰু। বিদেশত, বহুতো বিদেশী পৰ্যটকে এইবোৰ চাব কাৰণে, মাজুলী। তাৰপিছত, ধৰা আৰু বহুত মানে কি আৰু বৰ বৰপেটাৰ সত্ৰ হওক, কিমান আউনী আটি সত্ৰ এইবিলাক আহ কমলাবাৰী সত্ৰ, সকলোতে মানে সংস্কৃতি বুলিলে লেখত ল'বলগীয়া আৰু অসমৰ যোন সত্ৰীয়া নৃত্যয়। সত্ৰীয়া নৃত্যতো যোনটো শংকৰদেৱে ওলো মানে শংকৰদেৱে যোনটো ওলাইছিল। সত্যা নৃত্যটো পৃথিৱী গোটেই পৃথিৱী এতিয়া জনাজাত।
হয় বহুত দূৰ-দূৰিণ মানুহ আহে বাৰু হয়, হয়, হয় বহুত বহুত-বহুত মানে দূৰ-দূৰণি মানুহ আজিকালি মানে অসমত দেখা পোৱা গৈছে বা সিহঁতে অসমীয়া সকল সংস্কৃতি সমূহ চাবলৈ আহে, সেইবোৰ আমি মানে ভাল ভালকৈ মানে ভাল কথাবোৰ সিহঁতক কোৱাতো দৰকাৰ বা আমি শিকাব লাগে বা আমি সিহঁতক ক'ব লাগে বোলে এইটো এনেকুৱা হ'ল, এনেকুৱা বা শংকৰদেৱ, মাধৱদেৱে তুমি যেনেক কলা এনেকুৱা-এনেকুৱা কৰিছে, সেইবোৰ আমি সিহঁতো কোৱাাতটো দৰকাৰ, কাৰণ যিহেতু আমি নিজে অসমীয়া। হয় কোৱাচোন?
হয় ঠিকেই কৈছা তুমি আৰে আৰু অসমৰ এতিয়া বিহুতো গোটেই মানে পৃথিৱী এইটো জানে বিহু অসমৰ বিহু, বিহু হওক-হওক আৰু ধৰা বাগৰুম্বা বে বাগৰুম্বা, বিহু আম ঝুমুৰতো অলপ দিন আগতেতো সৰু যাইত হৈয়ে গৈছিল, কেনেকুৱা সকলো পৃথিৱী দেখিছিলে, পচি হাজাৰ এনেকুৱা না নাচনী হোৱাৰ কাৰণে বাগৰুম্বা বা ঝুমুৰ সংস্কৃতি বহুত মানে কি, বিশঈ্বক দেখুৱাইছিল যে অসমৰো ইনাম ভাল-ভাল সংস্কৃতি আছে
হয়, হয়।
সংস্কৃতিৰ ওপৰতো তোমাৰ বাগৰুম্বা বা ঝুমুৰে নহওক, বহুতো আছে। বা সেইবোৰ লাহে লাহে-লাহে, লাহে লাহে আমাৰ অসমত মানে উন্নতিৰ পথো আগবাঢ়ি আছে। সেইবোৰ হয়তো আমি ভৱিষ্য তে অসমতে দেখা পাম বা জানিব তাৰ মানে আগতে ধৰা আমি এইবোৰ ইমানো জ জনা নাছিলো যেতিয়া মানে ধৰা এতিয়া তুমি যেনেকুৱ গ'লা সৰু-সুৰা ষ্টোডিয়ামত তোমাৰ নতুনকৈ ইমান মানুহক দেখায় বাগৰুম্বা বা হওক বা বিহুৱে হওক সেইবোৰ মানে দেখুৱাতটো ভাবো অসমতে কাৰণ ডাঙৰ-ডাঙৰ যেতিয়া এই উৎসৱবোৰ হ'ব, ফেষ্টিভেল বোৰ হ'ব, তেতিয়া আমাৰ লগত ত মানে বাহিৰৰ মানুহখিনিও জানিব পাৰে।
তেতিয়া ধৰা আমাৰ অসমখনৰ এটা নাম থাকে, এইটো এটা ভাল কথা।
উম ঠিকেই কছা তুমি।
হয়।
আহতো সময় আহ সময় যদি যাওঁ অসমৰ ধৰা শিৱসাগৰৰ শিৱসাগৰত তুমি গ'লে, শিৱসাগৰৰ এনেকুৱা ধৰা শিৱদৌল হওক, ৰংঘৰ হওক মানে ইতিহাসৰ যদি ৰংঘ ত এইটো বিশ্বৰ মানে কি আৰু এক মানে পৰি ছিল মানে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মানে সেই-সেই কৰিছেই যিহেতু জানাই।
হয়, হয়, অসমৰ ৰংঘৰ বুলি হয়, অসমৰ ৰংঘৰটো বুলি ক'বলৈ গ'লেতো মই ৰংঘৰটো সৌ সিদিনাই চাই আহিলোঁ মানে ইমান বছৰতে যোৱাই নাছিলোঁ আমি যিহেতু অসম অসমতে থাকোঁ ন? আজিকালি চাবা তোমাৰ বহুত-বহুত মানুহে আমাৰ ৰংঘৰ দেখা নাই, কাৰণ তাৰে এইটো কোনে-কোনে বনালে কেনেকৈ হল, মানে সেইটো নাজানে বহুতে মানে মইয়ো আন কি ময়ো আনকি মানে জনাই নাছিলোঁ, বেছিদিন হোৱাই নাই এমাহ দুমাহ আগত মই গৈ পিনে তাত মানে চাই আহিছো আৰু বা তাৰ বিষয়ে অলপ জানি আহিছো তাক লাৰি চাই আহিছো কেনেকৈ কি কৰিলে কৰ পৰা কোনে কি কৰিলে এইবোৰ মানে চাব লাগে বা শিৱসাগৰ শিৱদলো চাই আহছো, তেনেকুৱা বস্তুব আমাৰ যিহেতু ত অসমতে আছে, ডাঙৰ-ডাঙৰ মন্দিৰে হওক, মধে হওক সেইবোলোত যাব লাগে। আমি নিজে জানিব পাৰো যে অসমতো এনেকুৱা আছে বা নদীদ্বীপৰ কথা কলা, তেনেকুৱা হয়। মানে চাব লাগে এইবোৰ অসমতে, হয়।
এইখিনিয়ে মানে চাব লগা ঠাই আছে অসমত ধৰা গুৱাহাটীতো আছে দিয়ো, গুৱাহাটীতো কামাখ্যা মন্দিৰ কলে, উমানন্দ মন্দিৰ আছে। সেনেকুৱা, ৰাবা ৰাজীৱ মন্দিৰ আছে এনেকুৱা, বহুতখিনিয়ে ঠাই আৰু ইয়াতেতো গুৱাহাটীতো যদি ক'ব যোৱা যায় তাৰকা গৃহৰ পৰা, বা ধৰা তুমি কিমান মানে কি আৰু বিজ্ঞান গাৰ ধৰা মিউজিয়ামো আছে ইয়াতে। আগৰ-আগৰ দিনৰ সেই বোলা মানে থৈ দিছে আৰু ভালকৈ আ কলাক্ষেত্ৰতো আছে জানে কলাক্ষেত্ৰত।
হয়, হয়, হয়, কলা ক্ষেত্ৰতো বহুতখিনি বস্তুৱে আছে বাৰু মই যিহেতু আমাৰ ঘৰৰে মানে আলহী এটাই তাত কিনো মানে কাম কৰে সেনেকুৱাকৈ মইয়ো বহুতখিনি তাৰ কথা জানিব পাৰিছো, তেনেকুৱা ধৰণৰ বহুত বস্তু বহুত আছে চাব লগা আমাৰ অসমতে। আৰু আমি অসমীয়া হিচাপত মানে এইটো জাতটো আমি দৰকাৰ।
বহুত খিনি দৰকাৰ চাব লগা বহুত খিনি আছে অসমত।
হয়, হয়।
খিনিয়ম
মানে এইবোৰ জানিলে আমি ধৰ হয়তো পিছলৈ আমি বেলেগকো শিকাই মানে অকমান অসমৰ বিষয়ে জুন-জুন জনা কৰিব পাৰিম বুলি মই ভাবো। ঠিক আছে তোমাৰ লগত অসম মানে অসমৰ বি ষয়ে কথা পাতি বহুতখিনি ভাল লাগিল।
বহুতখিনি মো
আৰু পিছত পিছলে লগ পাম ধন্যবাদ।
ঠিক আছে দিয়া